হেল্ল'
অ বাইদেউ কি কৰিছা ভালে?
অ ভালেই দিয়া মই আছো দিয়া বৰ গৰম লাগিছে ভাত কেইটা বনাই বহি আছো। তুমি কি কৰিছা?
মই যে এই আছিলো পাই পঢ়ি কাৰেণ্টটো গৈছে এক ছেণ্টে ৰব নেকি বাৰু বুলি
অ হ'ব ৰ
হয় বাইদেউ কওকচোন
উম কোৱা এতিয়া
বাকী মো খবৰ যে ইমান গৰম নহয় কি কম আপোনাৰ অ আৰু কাৰেণ্টটো বহুত প্ৰব্লেম হৈছে
তোমালোকৰ তাতে ইলেকট্ৰিচিটি প্ৰব্লেম ন বহুত
ইলেক্ট্ৰিচিটি প্ৰব্লেম হয় মানে হেডখ হেডখ কমাৰ্চিয়েল জেগা ন আৰু সেই ডখৰত মানে য থেষ্টখিনি ধৰি লোৱা কাৰেণ্টৰ ব্যৱহাৰ কৰা হয় যে সেইকাৰনে বহুত প্ৰব্লেম দিয়ে হয় হয় বাকী আপুনি কওঁক খোৱা বোৱা কৰিলে ৰাতি ভাত খালে?
নাইখোৱা বনাই থৈ আনিছোহে সময় মানে বেলেগ বোই নহয় নাই নাই একদম চিম্পল আলু পিটিকা, মগু ডালি, ভাত
বাঁহ গৰমত এনো সেইটোকে খাবলে ভাল জানে
হেহে
উপায় নাই কি কৰিবা
হয় হয় হয় অৱশ্যে যিমানে চিম্পুল কে খাব লাগে ৰাতি সিমানে ভাল মানে লাইট হৈ থাকিব ন? অ হয় হয়। দেই আৰু আহ আহিবচোন আমাৰ ঘৰলৈ এপাক- সময় পালে কেতিয়াবা।
যাব লাগিব ৰবা। কিন্তু এতিয়া মই গৰমত- একদম টান পাইছোঁ ওলাবলৈ। তুমি আহিবা এপাক গাভৰু ছোৱালী। ভালে ইমান তোমালোক হেৰি নাই আমাৰ আকৌ-
হয় হয় হয় যাম বাৰু দিয়ক এবাৰ যাম। যোৱাবাৰ আপনালোকৰ ঘৰলে গ যাওঁতে যে- হা-
কোৱা কোৱা?
যোৱাবাৰ ত আপোনালোকৰ ঘৰলৈ যাওঁতে কি ধুনীয়া খাদ্য খুৱাইছিলে নহয় মোৰ মনত- এতিয়ালৈকে আছে।
আমি ফাষ্ট ফুড খাওঁ। মই অনেকেই মানে- মোৰ বনোৱাটো চখ আছে ন সনেকে মই মানুহ আহিলে খুৱাই খুব ভাল পাওঁ।
হয় হয়। আপুনি এটা কাম কৰিব পাৰে দেখোন, আপুনি ঘৰতে সৰু সুৰাকে আজিকালি- বিজনেছ ক্লাউড কিত ক্লাউড কিটচেন কৰিব পাৰি ন?
পৰি। কিন্তু আমাৰ ইয়াত নচলে ন তেনেকে আমাৰ ইয়াত আমাৰ ইয়াত সেইটো চিষ্টেম নাই। মানে অনলাইন হেৰি কৰা চিটেমটো নাই। এতিয়া চুইগি জমেট থকাহেঁতেন সুবিধা হলহেতেন কিন্তু না ইয়াত নচলে। আৰু বাকী এনেই ফোন কৰি কল কৰি ললে ধৰা লাভতকে লোকচানহে বেছি- হয়। গতি গতিকে অকমান- হুলস্থুলীয়া জেগাত কিবা এনেকুৱা থকা সুবিধা জেগাত কৰিলে ভাল। এতিয়া বহুত হ'ব। এই-
কি এখন শিক্ষানুষ্ঠানৰ ওচৰত এইটো বস্তু খুব চলে। কিবা যদি ভাল এখন শিক্ষানুষ্ঠান থাকিলে হলে।
অলপ অলপ অলপ প্ৰতিষ্ঠিত অনুষ্ঠান হলে ভাল হয়। মানে ধৰা এতিয়াও- আমাৰ ঘৰৰ ওচৰটো আছে কলেজ কিন্তু তাত ইমান সিবোৰ নাই ন। কিন্তু ইউনিভাৰ্চিটি হওক কিবা এনেকে হস্পিটেল হওক- বা এনেকুৱা ভাল শুনিব- সেইবোৰৰ ওচৰত হ'লে আৰু য'ত চুইগি জমেট' আছে মানে। সেনেকুৱা জাগা বিলাকতো বহুত সুবিধা হ'ব।
হয় আজিকালি মানে বহুত এনেকে ঘৰত থকা মাইকী মানুহ যিসকল মানে হাউচৱাইফ হয়- তেওঁলোকেতো ক্লাউড কিটছেন তেনেকে চলাইতো বহুত চলি আছে ন আজিকালি।
থেইট সেইটোৱে। বাকী আপোনাৰ কিন্তু হাতৰ টে মাছৰ টেঙা আঞ্জাখন উফ। কি ধুনীয়া বনাইছিলে নহয় বাইদেউ আপুনি। মই যে আজিও মাক কওঁ জানে?
তাইকো চাম। খবৰ দি পেলাই আহিবা দেই।
ঠিক আছে বাৰু হ'ব দিয়ক। আপোনাৰো খবৰ দি যাবলৈ বেয়া নহয় যিমান খিনিহে আইটেম যোগাৰ কৰে। অ মা মই যে আহি মাক কবলেহে পাৰিছো পাই।
একো নাহে দিয়া। সদায়তো নাহা ন কেতিয়াবাহে আহিবা কেতিয়াবা এদিন কৰি বিশেষকে ভাল লাগে দিয়াচোন মোৰতো ভাল লাগে বেলেগৰ কথা নাজানো গ'ল মই ভাল পাওঁ।
বিশেষকে তথাপিতো গৰমত কষ্ট দিবলৈ বেয়া লাগে দিয়কচোন। ইমান খিনি
নাই নাই অকমান অকমান বৰষুণ বতৰটো ভাল হ'লে আহিবা।
না না ময়ো সেই বতৰটো ভাল হ'লে যাম এইটো গৰমত যে বাইদেউ নোৱাৰো দে মই ওলাব। উফ ৰাম! আৰু যে কাপোৰ কানি পিন্ধি যোৱা ইমান কষ্ট নহয় এইবোৰ কিবা কিবি হয়, হয়।
ঠিকে আছে নে?
মা দেউতা ভালে বাৰু অকমান দেউতাৰ গাটো ভাল নহয় গৰমটো বেছি যে দেউতাৰ হাই প্ৰেছাৰ আছে তাতে চুগাৰে পেচেণ্ট যে সেইকাৰণে অকমান প্ৰব্লেম হয় আৰু দিয়াচোন।
সদায় প্ৰেছৰৰ পিল খাব পাৰে নে?
নাই নাই নাই দেউতাৰ প্ৰেছাৰৰ পিল দেউতা নাখায় দেউতাৰ কাৰণ চুগাৰৰ পিল খাই থাকে ন। আৰু মানে এটা প্ৰব্লেম কি হয় চুগাৰৰ মানে পেচেণ্টে মানে প্ৰায় বেছিভাগ ঔষধ মানে কনজিউম কৰিব নোৱাৰে সৰ্বসাধাৰণতে।
বৰ ডাঙৰ কথা দেই এইটো।
উপায় নাই আৰু বুজিছে। দেউতাৰ নিজৰ সেই এটা সময়ত কৰা ভুলৰ আজি ফল পাই আছে।
ভুল মানে কি কৰিছিলে মিঠাই খাইছিলে?
এ দেউতাক খুব মানে খাই আৰু দেউতাক আৰু কথা নুশুনে ন আৰু সেইটো সময়ত ইমান এটা হ'ব যে এৱাৰনেচ নাছিলে ধৰি লওঁক। আমি এটা যেনেকে বস্তুখিনি গম পাওঁ আগৰ দিনত মানুহখিনি ইমান গম পোৱা নাছিলে নহয়। মুখৰ তৃপ্তিৰ কাৰণে একদম চেনি তেনি উফ ৰাম। দেতাই চাহত চেনি নহ'লে নাখায়ে জানে।
নকবা, মই বাৰু এতিয়া মিঠাই একেবাৰে
নাই নাই চুগ হয় হয়।
না না মানে চুগাৰ হওঁক বা নহওঁক মানুহে মিঠাটো এইটো অকনমান কমকে খাব লাগে।
অ', সেইটো হয়।
সেইটোৱে।
নাৰ্ভৰ প্ৰব্লেম আছিল যে
হয়, হয়, মাৰো সেই যথেষ্ট নাৰ্ভৰ প্ৰব্লেম আছে পাই। বৰ্তমান মানে আমি হোমিওপেথিক কৰি থকা হৈছে। অকনমান উপশম পাইহে কিন্তু ঘৰৰ কামবোৰ কৰি থাকিব লগীয়া হয় নহয়। এতিয়া আমি আমি হৈছো গাঁৱত বাস কৰা মানুহ। গাঁৱত আপোনাৰ গৰু, ছাগ লীৰ পৰা আদি কৰি ঘৰৰ সমস্তখিনি কাম কৰিব লাগে নহয় জানে নাই বাইদেউ। এতিয়া বিশেষকৈ ময়ো ঘৰত নাথাকোঁ ময়ো অকণমান মাক সহায় কৰি দিবলৈ বহুত কষ্ট হয় জানে মা।
পাইছো।
বিশেষকে গধুৰ কামবোৰ কৰিবলৈ মানা কৰে কিন্তু উপায়ো নাই দিয়কচোন এতিয়া কিনো কৰিব।
সেইবাবে সোনকালে কিবা এটা কৰি যাতে অকমান ঘৰত মাক সহায়ৰ বাবে কিবা এটা কৰিব পাৰোঁ তাৰে ব্যৱস্থা এটা কৰিব লাগিব আৰু।
ভাল হ'ব ৰ'বা। চিন্তা নকৰিবা।
হ'ব দিয়ক বাৰু সেইবোৰ কথা বহুত পাতিলো তাকে আপনি কওকচোন এতিয়া
ঠিকে আছে। পঢ়া-শুনা।
পঢ়া শুনাতো পঢ়িছো বাৰু তাকেইতো গৰমৰ কাৰণে অকণমান প্ৰব্লেম হয় বাৰু পঢ়িব মানে যথেষ্টখিনি মানে এই ধৰি লওক কাৰেণ্টৰ প্ৰব্লেম কাৰেণ্ট নাথাকিলেটো পঢ়িব নোৱাৰি, ইমান গৰমত। আজিকালি অৱশ্যে কাৰেণ্ট থাকিলেও পঢ়িব নোৱাৰে দিনত।
সেইটোৱেই
সেইটোৱেই আৰু মোৰ পেপাৰ চাৰিখন পায়।
কোনখন পেপাৰ চবতকে ধৰা ভাল লাগে।
উম', ভালতটো মানে আমাৰ এটা সঁচা কথা কবলৈ গ'লে কি হয়। আমাৰ পেপাৰ ভাল তেতিয়ালকে যেতিয়া প্ৰফেচৰ ওপৰত দিপেণ্ড কৰে। কোনজন প্ৰফেছৰ পঢ়াইছে হা। এনেতটো ধৰি লওক বেয়া বুলি ক'লে ইমান নাহে বাৰু গোটেই কেইখন ভাল।
পঢ়োৱাতো বাদ দিলো। পঢ়োৱাতো বাদ দিলো। কিন্তু নিজৰ কোনখন কোনটো পঢ়ি ভাল লাগিছে, নিজে পঢ়ি পঢ়োৱাতটো বাদ দিয়া। আৰু এতিয়া ইমান ডাঙৰ হোৱাৰ পিছত পঢ়াব দৰকাৰ নাই। আমাক আৰু
না। না পঢ়াব দৰকাৰ নাই নহয়। মানে কোনজন প্ৰফেচৰ কেনেকে আমাক বস্তু খিনি দেখুৱাই দিয়ে, আমি কি ধৰণত পঢ়িব লাগে। এতিয়া চাপৌচ এজন ইউনিভাৰ্চিটি এটা চাপৌচ আপুনি হয়টো জানিব আমাত কে এক্সপেৰিয়েন্স আছে। ধৰি লওক এখন ভাল পেপাৰ হিচাপতে এতিয়া ধৰি লওক গ্ৰোথ এণ্ড ডেভলপমেণ্ট। আৰু এটা পঢ়িবলে খুব যথেষ্ট এটা ভাল বেপাৰ হয়। এই ৰিজনেল বা ৰুৰেল ডেভলপমেণ্ট আমি ধৰি লওক গ্ৰাম্য গ্ৰাম্য সকলৰ উন্নতিৰ বিষয়ে পঢ়িব লাগে। ঠিক আছে। এইবোৰ এটা ধুনীয়া ধৰণৰ এখন পেপাৰ হয়। কিন্তু সেই পেপাৰ খন আমাৰ কোনটো দৃষ্টিভংগীৰে এজন প্ৰফেচৰে দেখাইছে কেনেদৰে আমি পৰীক্ষাত লিখিব লাগিব। সেইখিনিৰ ওপৰত আমাৰ মানসিকভাৱে এটা প্ৰেচাৰ পৰে ন। সেই প্ৰেছাৰটোৰ ওপৰতো ডিপেণ্ড কৰে মানে আপুনি পেপাৰখন কোনটো দৃষ্টিৰে চাব।
হয় বাৰু
সেইটো হয়। এতিয়া আমাৰ এখন এখন আছে। ৰিজনেল দেভল'পমেণ্ট মানে আমি ওচৰৰ পাজৰৰ সমষ্টিখিনিৰ উন্নতিৰ বিষয়ে পঢ়ো। এইখন এখন ভাল পেপাৰ হয়। ঠিক আছে। কিন্তু তাৰ পোৱা প্ৰফেচৰজন মানে বস্তুখিনি ইমানে টাফ আৰু ক্ৰিটিকেলকৈ পিঠিয়ালে ন এটা চিম্পল বস্তু গতিকে বহুতখিনি যতেষ্ঠখিনি অসুবিধা সন্মুখীন হ'বলগীয়া হয়। সেইটো ক্ষেতত হয়। সেই সেইখন সেইখনৰে কিছুমান ধৰিলওক আমাৰ সেইখনৰ তাত থকা কিছুমান টপিক আগতে আমি পঢ়িছিলো। এখন ইণ্ডাষ্ট্ৰিয়েল মানে ধৰি লওক আমাৰ ওচৰৰ পাজৰ যিবোৰ আমি ইণ্ডাষ্ট্ৰিবোৰ দেখিব পাৰো। সেই বিষয়ে পঢ়িব লাগে। একচুৱেলী তেনেকে এখন পেপাৰ আছিলে। সেইখন পেপাৰত থকা কিছুমান থিয়ৰী কিছুমান মানে ধৰিলোৱা তথ্য সেইখন পেপাৰতটো সেই সমানে আছে। এ, একেটা থিয়ৰি কিন্তু সেই অলপ বেলেগ বেলেগকে পঢ়াইছে মানে বুজিচা ন। সেইকাৰণে মই ক'লো প্ৰফেচাৰৰ ওপৰত ডিপেন কৰে বুলি।
নিজে পঢ়িবা আৰু এতিয়া উপায়টো নাই।
সেইটোয়ে আৰু এতিয়া মানে এনেকুৱা নহয় যে, মই ৰিচাৰ্চ এজন ষ্টুডেন্ট স্কুলাৰ যে মই বস বস্তুটোৰ উপৰত পোৰা গভীৰভাৱে সোমাই পঢ়িছো। তেনেকুৱাতো নহয় দিয়কচোন সময় নাই নহয়, সিমান পঢ়িবলৈ।
উপাই নাই, আৰু কি কৰিবা আজিকালি খাবি বস্তুটো এনেকুৱা হয় বুলি
হয়। হয়। বহুত এটা
কাৰণে শিক্ষকে মেটাৰ কৰে তেওঁ কেনেকুৱা
সেইটোৱে, সেইটোৱে, সেইটোৱেই বহুত মেতাৰ
ল'ৰা ছোৱালীয়ে এতিয়া নম্বৰৰ কাৰণে পঢ়িবলৈ আৰম্ভ কৰে বুজি পাবৰ কাৰণে নহয়, কেনেকে পাছ কৰিব পাৰোঁ কেনেকে পাৰ কৰিব পাৰোঁ সেইটো
কেনেকে নম্বৰ কেইটা পাওঁ সেই নম্বৰ কেইটা গৈ আমি দেখাওঁগে আমি এটা চাকৰি পাওঁ এইবোৰ ওপৰত গোটেইখন ডিপেণ্ড কৰে আৰু।
সেইটোৱে আৰু।
সেইকাৰণে বাকী
উ
শেষ শেষ বাৰ মানে শেষেই আৰু কেইদিনমান হাতত আছে আৰু সোঁতৰ দিন, ওঠৰ দিন হাতত
পৰীক্ষা কেতিয়াৰ পৰা কেতিয়ালৈকে আছে?
মোৰ চাৰি তাৰিখৰ পৰা সোঁতৰ তাৰিখলেকে আছে। তাৰপিছত পৰীক্ষা শেষ হ'ব তাৰপিছত আৰু একেবাৰে জীৱনৰ আ-আনুষ্ঠানিক শিক্ষা সমাৰনি সামৰণি পৰিব।
দিয়া পঢ়া এতিয়া তুমি।
ঠিক আছে বাইদেউ ধন্যবাদ।